হেল্ল'
হেল্ল'
অ বাইদেউ কি কৰি আছে?
এ আছো দিয়া আছো কাম কৰি।
ভাত চাত খালে?
ভাত খালো দিয়া।
কিহেদি খালে
আজি পোলাও আনিছিলো। আৰু আচাৰ ললো অলপ। উম।
মাই গৰমে নকব বহুত গৰম আজি। তলত নাথাকিলে অৱস্থা বেয়া হৈ যায়।
বাহিৰতটো যাবই নোৱাৰি, অলপ ভিতৰত থাকিলে অলপ ভালে লাগে।
কই নঃহ বাহিৰত গ'লে বাপৰে অৱস্থাক ঘামিচামি গোন্ধ উলাই যাব এতিয়া। এইবাৰতো গৰম বহুত বেছি হ'ব বুলি শুনিছো মই।
এ জুনতে এনেকোৱা জুলাই আগষ্ট পৰিয়ে আছে। ছে জুন জুন মাহতে ইমান হে। সেইটোয়ে, মেইন জুলাই আছে তোমাৰ। জুলাই মাহ চবতছে হাইষ্ট গৰম।
অ সেইটোয়েতো ইমান বেয়া মানে হেৰি হৈ আছে ন, অৱস্থা বেয়া হৈ আছে মানুহৰ এতিয়াই। আৰু এতিয়া আগষ্ট আগষ্ট কি হব মানুহৰ।
এনেকুৱাই ধৰি কি কৰিবা, গৰম আহিব আকৌ যাব ঠাণ্ডা আহিব।
ই কিন্তু দিনে দিনে মানে গৰমটো বেছি বাঢ়ি আছে ন? দিনে দিনে গৰমটো বাঢ়িয়ে গৈ আছে বাঢ়িয়ে গৈ আছে।
ঠাণ্ডাতো কম হয় কিন্তু মোৰ ঠাণ্ডা দিন মই বহুত বেছি ভাল পাওঁ।
ময়ো ঠাণ্ডা দিন বহুত ভাল পাওঁ কিন্তু উম ঠাণ্ডা দিন চবেই ভাল পায় বাৰু।
ময়ো ভাল পাওঁ।
আচ্ছা।
কৰ'বাত যাব লগা হলে গ'লেও মানে গাড়ীত বহিলেও
বেয়া নালাগে আৰু এই গৰমত ইমান এই এইটো গৰমত মানে কি আপু নি কাপোৰ পিন্ধিও শান্তি নাই, আপুনি নতুন কাপোৰ এটা পিন্ধিব নোৱা ৰে গৰম বেছি লাগে। কৰ'বাত যাব ওলালে একদম ঘামি চামি গোন্ধ ওলাই যায় এইবিলাকো ভাল নালাগে।
সেইকাৰণে মই ঠাণ্ডা দিনত বহুত ভাল পাওঁ।
ফুৰিব পাৰি সঁচা কথা। বেয়া নহয় একো নহয় মানে গৰমৰ দিন একদম অৱস্থা বেয়া হৈ যায়।
সেইটোৱে।
উম।
আৰু কোৱা বাকি কি
বাকি খবৰ আপোনাৰ কেনেকুৱা? মোৰতো এইটো টাইম মেনেজমেন্টৰ কাৰণে বহুত মৰি আছো। মই মানে এইবিলাক ফাৰ্ষ্টত চাৰে ছটাৰ পৰা উঠি আহিব লাগে অফিচত। অফিচৰ পৰা কাম কৰি চাৰে তিনিটাত যাওঁ, তাৰ কাৰণে অলপ ৰেষ্ট চেষ্ট লৈ আকৌ পঢ়িব লাগে।
এফালে খালে মৰ্ণিঙত আহি পেলাই। তুমি সোনকালে যাব পাৰা ন? সোনকালে গলে আৰু বহুত কিবা কিবি কৰিব পাৰি কৰ'বাত যাবও পাৰি।
অ মানে ফাইডা টো কি আপোনাৰ মৰ্ণিং ৱাকো হৈ যায়, এনে প্ৰেক্টিচো হৈ যায়। মৰ্ণিঙত এনে উঠবা লাগে ন? বডিৰ কাৰণে ভাল।
তুমি স্কুটি লৈ আহা নেকি?
অ স্কুটি লৈ আহোঁ। মোৰ স্কুটিটো বেয়া হৈছিল ন সেইটো ঠিক কৰাব দিছিলো তাত আঠশ টকা গ'ল।
উম, তথাপিতো ভাল আছে ন, ভাড়াটো কমি যায় তোমাৰ?
সঁচা কথা কওঁ স্কুটিটো নহ'লে বহুত প্ৰব্লেম হ'লে হয় কাৰণ মৰ্ণিঙত
মোৰ অলপ সেই হৈ যায় মই অলপ খোজকাঢ়ি আধালৈকে আহো, আকৌ আধাৰ পৰা ই ৰিক্সাত আহিব লাগে। এনেকুৱা হৈ যায় মানে। ঘৰৰ ওচৰৰ পৰা কেতিয়াবাহে পাওঁ।
অ আচ্ছা।
এ মই নাজানো ন মই একদম মানে চাইকেল চলাবই নাজানো।
আচ্ছা চাইকেল চলাব শিকাই নাই নেকি সৰুতে?
ওহো, ইমান ওচৰতে স্কুল খোজকাঢ়ি গ'লে স্কুল পায়। কত আৰু চাইকেল চলাম। চাইকেল চলাব লগীয়া হোৱাই নাই এতিয়া গাঁৱৰ ফালে হলে তোমাৰ সৰুৰ পৰাই চাইকেলেৰে স্কুলত যায় অলপ দূৰ হয় চ' চবে শিক ন এতিয়া আমাৰ এ ওচৰতে স্কুল মানে খোজকাঢ়ি গ'লে পাই যায়। মানে চাইকেল চলাবৰ দৰ মানে প্ৰয়োজন হোৱাই নাছিলে সেইকাৰণে।
তেতিয়া এতিয়া ভাবো ইছ কি যে আমি একো উ উম নকৰাকে আছো নে
এনেকে লাগে স্কিল এটা থৈ দিলে ভাল মানে আমি ধৰক এনেই শিকিছিলো সেইকাৰণে ৰি চলাব পাৰো এইবিলাক শিকি থোৱা টো ভাল৷
ইচ্ছা কৰিলে শিকিব পাৰি কিন্তু মন নিজৰ মনতয়ে আগুৱাই নাযায় ভয় লাগে কিবা যদি হয় পৰি যাম হাত ভৰি ভাঙিলে পৰি থাকিলে কোনে খুৱাব৷ সেইটো ভাবো আৰু মেইন কথা কি জানে সাহস লাগে৷ গাড়ী চলাব বা এইবিলাক কলে সাহস লাগিব যদি ভয় ভয়কে ভয় থাকে থাকিলে তুমি কেতিয়াও এইবিলাক কাম কৰিব নোৱাৰা৷ উম৷ মই একদমেই নোৱাৰো মই বহুত ভয়-ভয় ত হয় মই এইবিলাক কাম গাড়ী চলোৱা বা কিবা মোৰ এনে মানে কলেজ এখন বহুত নৰম ভয়-ভয় লাগে৷
এদিনৰ ভিতৰতে শিকিছো৷
উম নাই চাইকেল চলাব জানিলে এদিনতে পাৰে কিন্তু এতিয়া আমি একো না-না নাজানো নে নাই সেইকাৰণে আমাৰ কাৰণে বহুত টান বহুত টাইম লাগিব মানে৷
সেইটোয়ে আছে কিন্তু চাইকেল চলোৱাতে সঁচা কথা কও কৰি চৰি ইমান দুখ পাইছো ন মোৰ আঁঠু চাঠুত এতিয়া-এতিয়া লৈকে দাগ আছে চাইকে
এ আৰে কিবা এটা শিকিবলৈ কিবা এটা হব ন সেইটোৱে৷ নপৰাকে আজিলৈকে শুনা নপৰাকে কোনেও শিকিব নোৱাৰে৷ পৰিবই লাগিব৷
অ সেইটো গম পালোঁ আ আপোনাৰ স্কুটি লৈ আহোতে পৰিছিলো ন মই৷ আপুনিতো চাইছিলি চাগে ত সেইটো দাগতো এতিয়ালৈকে আছে মোৰ৷ এতিয়ালৈকে আছে সেইটো৷
হতে সোন পটককে হয় কিন্ কিন্তু ভাল হওঁতে বহুত টাইম লাগে ন বহুত টাইম লাগে৷
অ আৰু এনেকে শিকে ন মানুহে খুন্দা খাই
উম
মই এনেকে শিকি আছো৷ এতিয়া বাৰু ভালেই চলাব পাৰো আগত আগত ভয় লাগিছে এক্সিডেণ্টটো হোৱাৰ তাৰপিছত দুদিনমান মই স্কুটি অনাই নাছিলো ইমান লাগিছে মোৰ৷
আৰু আজিকালি মানে কি জানানে এই আজিকালি নিজৰ স্কুটি হওক গাড়ি হ‌ওক সে টো নহলেও আজিকালি অনলাইনত চব মানে অনলাইন গাড়ী বিলাক ওলোৱাৰ পৰা বহুত সুবিধা হৈছে মানে ঘৰত পৰা মানে অনলাইন কৰি দিলে আহি পাই হয়তো পইচাৰ দৰকাৰ সেইটো পায়ে যায়
কিন্তু আপুনি গম পায় ন আমাৰ তাত মৰ্ণিঙত মোৰ আহিব লাগে এইটো ছটা দহ মানত লাগে ক'ব গ'লে তাত গাড়ীটো নাপায় ৰেপিডো তেতিয়া নলয় তেতিয়া নহ'লে টিপ বেছি ল'ব নহ'লে এইটো সেইটো।। সেইকাৰণে নাপাওঁ এইটো স্কুটি নহ'লে বহুত প্ৰব্লেম হ'লে হয় তাৰ পৰা আহোঁতে মোৰ
উম সেইটো কাৰণে ঠিকে আছে তোমাৰ কাৰণে ঠিকে আছে তোমাৰ কাৰণে ঠিকেই আছে বাৰু মোৰ একো নাই মোৰ আঠটাৰ পৰা যাব লাগে তো সেইটো টাইম স্কুল টাইম থাকে মই এনি টাইম গাড়ী পাই থাকো স্কুল টাইমতে হৈ যায়।
আচ্ছা।
ল'ৰা ছোৱালী বিলাক সেইটয়ে ই ৰিক্সা বিলাক বহুত চলে ন স্কুল টাইম সেইটোৱে
সেইটো স্কুল টাইম আপোনাৰটো ভাল হৈছে টাইম বাৰু ম। একদম মৰ্ণিঙৰ পৰা হয় ন মৰ্ণিঙত উঠিছুঠি আহোতে কেতিয়াবা লেটো হৈ যায়।
উম, মানে উঠিয়ে এনেকুৱা লাগে আহিব লগা হৈ যায়।
অঁহ্‌।
সেইটোৱে
আৰু আপুনিও স্ক
তুমি এ আৰ্মি সেইটো, এইটো মোৰ হাদ্‌ হাই স্কুল।
আচ্ছা, আচ্ছা তাত
হ'য়, হ'য় এইটো ওচৰতে, অঁ তাতে।
আচ্ছা-
এ তুমি আৰ্মি কেম পত গৈছা নেকি কেতিয়াবা? আৰ্মি কেম্পৰ ভিতৰত ফুৰিব কাৰণে।
বল যাওঁ এদিন। বহুত ধুনীয়া বোলে ৰি
এদিন যাম মানে, এদিন মানে যাম দিয়া। আজি চাওঁ ৰ'বা, আজি নহয়
এহ্‌হেঁ।
এইকেইটা দিনৰ ভিতৰতে যাম গ'লে। তেওঁক লৈ ইমা- ইমান ধুনীয়া লাগে চা তই মিলা। ভিতৰত পাৰ্ক আছে আৰু পাৰ্ক আছে, চিনেমা হল্ড আছে বহুত ধুনীয়া। অঁ তাতে ভিতৰত, তুমি গেটৰ ভিতৰত সোমালে ইমান ধুনীয়া লাগে। এনেকুৱা লাগে ক'ত আহি পালো? এনেকুৱা লাগি যায়। বহুত সোমাই চা দিয়ে দিয়ে। ই ৰিক্সা বিলাক গৈ থাকে ন'। সোমাব দিয়ে? অঁ ফুৰি--কালি আমাৰ, মোৰ এজ্‌ জনী বাইদেউ আছে। এ যোৱা -কালি এইই সাতটা বজাত গৈছে ওলাই। কেনে খোজ কাঢ়িব গৈছে। ইভিনিং ৱাক কৰিব ভিতৰত চাব পাৰি। নাই, এনিটাইম মানে পোহৰ আৰু ইমান ভাল লাগে নহয়।
হয় নেকি? মই, মই তাতে থাকো তথাপি টাইম নাপাওঁ। বচোৱা- কাম দে।
জাম গে আই।
ফোন কৰি দিম ডিউটি শেষ হোৱাৰ পিছত। মই যাই অলপ ৰেষ্ট-চেচ্‌ লৈ শুনি আছিল। ড্ৰেছ্‌-চেছ্‌ লৈ ৰাতি ওলাম গে। কেনেই এটা নাইট ৱৰ্ক।
বহুত ভাল লাগে। খোজকাঢ়ি যোৱা তুমি, হেৰিত যোৱা ইমান ইমান ভাল লাগে মানে কি? ভিতৰত মানে, আম' আগতে চিএ--চিনেমা হল আছে। আমি চাব গৈছিলোঁ। পাৰ্ক আছে। বহুত ভাল লাগে। খোজকাঢ়ি গৈয়ে কিবা এটা ভাল লাগে।
সি যাব নেকি?
দিন আছে যত্‌, আজি চা ৰ'বাচোন, মোৰ ঘৰত কিবা পানী, হেৰি হৈ আছে।
অঁ, ঘৰত যাই কেনে অঁ ঘৰত যাই ফোন কৰি কেনে ক'বচোন মোক, আপোনাৰ টাইম হ'লে।
কম দিয়া, বহুত ভাল লাগে তুমি ভিতৰত সোমালে এনেকুৱা লাগে, একদম মানে কি বুলি ক'ম আৰু কবৰ, হেৰি নাই বহুত ভাল লাগে। মানে গোটেই এৰিয়াটোয়ে কিবা এটা ভাল লাগে আৰু। সোমোৱাৰ লগে কিবা বেলেগ জাগাত অহা যেন লাগে বহুত ভাল লাগে। ঠাণ্ডা, একদম- গোটেই চাৰিওফালে গছ -গছনি দি ভৰ ভৰা। একদম, গছ বহুত আছে মানে ভাল লাগে আৰু, আৰু একো এটা তুমি পৰি থাকা দেখা নাপাবা ডিচিপ্লিন মানে- বহুত মানে, এতিয়া মানে চাফ -চাফা কৰাইছে অঁ চব ডিচিপিলিন ডিচিপ্লিইন আহ্ ইমান ভাল লাগে নহয়, বহুত ভাল লাগে। একো এটা তুমি নোপোৱা গছ বহুত সেইটোৱে, বহুত ভাল লাগে।
তাত চাহ বাগানটো কিমান ডাঙৰ?
আছে তুমি সিফাল দিয়ে যায় ন ভিতৰত যাব লাগে বাগানটোও আছে ডাঙৰ আছে যাব লগা চাব লগা যাব বহুত আছে কিন্তু আমি তাৰ চাৰিভাগৰ এভাগে উ ভালকে চোৱা নাই আৰু তিনি ভাগ থাকিয়ে যায় এনেকুৱা
আচ্ছা বলক এদিন সঁচাকে চাই আহো
যাম যাম তুমি বেলেগ এইটোৱেই খোজকাাঢ়ি গলেহে তুমি ভাল লাগে ইমান ভাল লাগে মানে কি কবা আৰু উম স্কুল আছে হেৰিতে বিলাক আছে ভাল লাগে আৰু যাম দিয়া মই ঘৰত গৈ উ হেৰিতো চাই লওঁ ঘৰৰ হেৰিতে তাৰপিছত যাম বহুত ভাল লাগে উম ফোৱা উম উম ডেইলি যাব পাৰো কিন্তু মই যাব নোৱাৰ এইটো কাৰণেহে ডেইলি ইভিনিং ৱাক কৰিব যাব পাৰি গোটেই ইভিনং ডেইলি ইভিনিং ৱাক কৰিব যাব পাৰি কিন্তু আমি মানে আলচিজে
যাব নোৱাৰো আলচিয়ে খাই দিছে আমাক
একেল যাব লাগে কিন্তু অলপ বডিটো ফ্ৰেছ থাকিব আমাৰ মাইণ্ডটো ভাল লাগিব অলপ
সেইটো এনেও আমি কিমান খোজ কঢ়ো আহ খোজ কঢ়া নহয় ৰাতিপুৱাও নহয় গধূলি নহয়
উম উম বডিটো একদমে আলচি হৈ গৈছে
বহুত দিখছে আলিছি হৈ গৈছে
সেইটোয়ে ভৰিটো বহুত বেছি আলচী হৈ গৈছে এদিন দুদিন যাব লাগে আমাৰ হিচাপত আৰু মায়েও বহুত বৰ হৈ আছে বলক এদিন যাই কেনি ঘূৰি আহো
আহ একো নাই লৈ যাম দে
তাত বোলে ভিতৰত জাগা বহুত ডাঙৰ হয় সেইটো
বহুত ডাঙৰ এৰিয়া
সেইটোৰ ভিতৰতে স্কুল আৰ্মি স্কুল নেকি
চব আৰ্মিতটো বহুত দূৰত আছে এইটো কে ভ আছে কেবি কেন্দ্ৰীয় বিদ্যালয় আছে মানে মই গয় কেনে তুমি নিজে দেখিবা কেনে মাক ইমান ভাল লাগে মানে উম দিয় দিয়ে যাব দিয়া একো নাই একো প্ৰব্লেম নাই এইটো তোমাৰ লখৰা ফালেও এটা ইমান ধুনীয়া হেৰি খুলিছে শ্বহীদ স্মাৰক যে সেইটোতো মই যোৱা নাই মানে বাকী বিলাকৰ চাই থাকো সেইটোতো মই যোৱা নাই সেইটো বোলো ভাল লাগে য বিলাক চহী যিবিলাক আমাৰ